হেল্ল', কোৱা?
কি কৰিছা?
এনে বাগৰি কি হ'ল ইমান হাঁহি আছা?
এ' নহয় বায়ে অকমান মানে লিলিমাই কৰি আছিলে সেইকাৰণে।
অ',
অ', সেই- সেইটোৱে কি উম, বা আছেহি আকৌ। অহ, ইয়াতে আছে এতিয়া গৰম বন্ধ দিয়ে যাবগে আৰু।
অ', -অ',
বাকি খবৰ কেনেকুৱা?
হেল্ল',
বাকী খবৰ কেনেকুৱা বোলো?
খবৰ ভাল ভাল তোমাৰ কোৱা।
এ আছো দিয়া কিনো কৰিবা আৰু।
অ অ মোৰতো ভালেই কবলৈ কিয় জানা ইয়াতো বৰষুণ দিছিলে অলপত বহুত ভাল লাগিলে শুই।
তোমালোকৰ সেইপিনে বৰষুণ দিলে।
উম অলপ অলপ আগত বৰষুণ দিছিলে কিন্তু ভালকে দিয়া নাই লাহে লাহে দিছিলে। এ ৰাম কি কোৱা।
মানে গৰমত মৰি আছো ইমানে এইকেইদিন মানে বতৰটো মানে সূৰ্য দেৱতাই আমাক খাওঁ খাওঁ মূৰ্তি ধৰাৰ নিচিনা কৰিছে।
আমাৰ একেইদিন ভালে কৰিছে বাৰু দেই কালি অলপমান গৰম দিছিলে কিন্তু ইমানো নহয় আজিটো ধুনীয়া। ধুনীয়া বৰষুণ দিছে ভাল হৈছে আন্ধাৰ আন্ধা হৈ হৈছে।
বৰষুণ দিলে অকণমান থাকিবলৈ ভাল হয় কিন্তু বৰ বোকা হয় আৰু সেইটো কাৰণে মন যায়।
হয় বাৰু কিন্তু মানে মোৰ নাজানো কিয় মোক বোকাটো ভাল লাগে অ কাৰণ মই সৰু পৰাই ধৰা গাঁৱতে আছো ন মাছ চাছ ধৰি অহা সেইকাৰণে বোকাটো মোৰ ভাল লাগে
মই মই বোকাটো লাইক বেয়া নাপাওঁ খালি সেই যোনটো লেতেৰা বোকা সেইটো বস্তু বেয়া পাওঁ বাকী খেতি পথাৰৰ বোকাটো বাৰু এনেই ভালে লাগে আৰু সেইটো এক্চুৱেলি বোকাতটো ল'ব লাগে জানা এইটো তোমাৰ অ ভৰিত যে কেতিয়াবা নখচুকীয়া হয় যে
উম
সেইটো মানে মাটিত বোলে লগাই দিলে ভালো হয় মানে শুনিছো এতিয়া কিমানতো সঁচা নাজানো
মই এইবোৰ গম নাপাও কিন্তু মোৰ বোকাটো ভাল লাগে ধৰা মই আগতে আমাৰতো পকা ৰাস্তা ৰাস্তা নাছিলে গোটেই ভিতৰলৈকে মাটি ৰাস্তা আছিলে তাপা গৰু বাটত আমাৰ পানী হ'লে ধৰা পথাৰৰ পিনে সেই পিনে মাছ ধৰো আমি তাতে মাছ ধৰি ধৰি বোকাৰ মাজত জীয়াই থৈ দিও
অ তোমালোকৰ এই পিনে বানপানী হয় নাই ঘৰত
এ না না কৰ বানপানী আমাৰ ওখজেগা
হয় নেকি।
বানপানী এক্সপিৰিয়েঞ্চ হোৱাই নাই আজিলৈকে আজিলৈকে বানপানী হৈয়ে পোৱা নাই
অ আমাৰো যেনিবা আমাৰ এডোখৰ এৰিয়াতো ওখ দেই তাৰ পিছত মানে আমাৰ আইতা হতৰ ঘৰৰ পিনে পোৰা বানপানী হয় তাৰপিছত আমি যেনিবা পোৱা নাই আৰু কি জানা আমাৰ মানে নামৰূপ খন এনেকুৱা এটা জেগা যে হেৰি আমাৰ ইয়াত যদি বানপানী হয় নাই মানে আমাৰ যদি ঘৰবোৰ ডুবে মানে গোটেই মানে পৃথিৱী ডুবিব মানে
আমাৰ সেনেকাই আৰু কব গলে কাৰণ আমাৰতো গোটেই চাৰিওকাষে তোমাৰ পাহাৰ আছে অ যদি এইখিনি ডুবে আৰু চব ডুবিব
হ সেইটোয়ে কথা ত মানে কি জানো আমাৰোতো পাতকাই পৰ্বতখন তোমাৰ একেবাৰে নিচেই ওচৰত মানে আধা ঘণ্টাটো নালাগে ক কলেজ লে যাবলে
তোমালোকৰ ঘৰৰ ওচৰৰ পা দেখি থাকে নেকি
অ পিছফালে ৰৈ দিলে অলপ অলপকে দেখে বাৰু দেই
বাহ মোৰ পাহাৰ যে বহুত ভাল লাগে ৰে
হয় নেকি আমাৰ ভা়ড়া দিও ন আমি ত' আমাৰ মানে ভা়ড়া ঘৰত নেপালী মানুহৰ ঘৰ আছিলে হা ত তেওঁলোকৰ দেউতাকে মানে যোন ঘৰৰ মালিকজন আৰু ত মানে মালিক সদায় পাহাৰলৈ যায় মানে পাহাৰ তাপা সেইবোৰ আনে তাৰছত বজাৰত বিক্ৰী কৰে আৰু ত আমি মানে মই মানে প্ৰথমতে সৰু থাকোতে খুব ভাবো ইহঁত বিলাক মানে এনেকে যে আনে এইটো ইলিগেল বুলিয়েটো ক'ব লাগিব হয় নাই তাৰপিছত সেইবিলাক ফৰেষ্টাৰ মানে নধৰে আজিকালি আৰু সেইবিলাক মানে খাই দিয়া পাছত আৰু জীৱ জন্তু বিলাকোতো ওলাই আহে ন ত মানে এতিয়া মানে এনেকোৱা হৈ গৈছে যে সেইখিনি খায়ো ভাল লাগে সিহঁতক একো ক'বও নোৱাৰি সেনেকোৱা টাইপ হৈ গৈছে খালি মই এবাৰ গৈছিলো তোমাৰ সেই খুৰাজনৰ লগত এনেই আমি মানে গোটেইখিনি মানে তেওঁৰ ল'ৰা ছোৱালী দুটা আছেতো মই গৈছিলো আৰু মোৰ বা গৈছিলে ত মানো মানে ভাল নালাগে মানে পাহাৰখন যেনেকে দূৰৰ পৰা দেখিবলৈ বস্তুতো ধুনীয়া ওচৰৰ পৰা মানে পাহাৰখন ইমান মানে খাচ নহয় জংঘল টাইপ গোটেই
সেইটোয়েটো মেইন সেইটোয়ে ভাল লাগে মই তোমাৰ পাহাৰটোতো দূৰৰ পৰা ভাল পাওঁৱেই মই এতিয়া দূৰৰ পৰা কি ধুনীয়া লাগে পাহাৰবোৰ দেখিলো কিন্তু যেতিয়া তুমি পাহাৰটো ওপৰত উঠিবা লাহে লাহে তোমাৰ পাহাৰটোৰ তললে যেতিয়া চাবা ভিউ চাবা মোৰ কৈছোঁ নহয় বহুত ভাল লাগে মোৰ পাহাৰত ছে মানে ভাল লগা বস্তু একো নায়েই, একদম প্ৰথম প্ৰথম পাহাৰ ভাল লাগে, তাৰপিছত সাগৰ ভাল লাগে, তাৰ পিছত নদী ভাল লাগে।
উম।
মোৰ মানে এই পাহাৰ বস্তুতটো বহুত ভাল লাগে আমি গৈছিলো এজেগাত। পাহাৰৰ ওপৰলৈ উঠি যাবলৈ কি ধুনীয়া জেগা কৈছো
হয় নেকি?
অ ৱাটাৰ ফল আছে একদম ডাৱৰ একদম চুই থাকে কিমান ধুনীয়া
উম সেইবোৰ জেগা গৈ সঁচাকে বহুত ভাল লাগে, একদম মানে ইমান মনোমোহা পৰিৱেশ একদম। মানে নিজৰ মানে গাটো গোটেই ৰিলেক্স লাগি যায় আৰু।
সেইটোৱে বহুত ভাল লাগে কৈছো নহয় মোৰ।
সেয়াই আমাৰ ঘৰৰ পৰা একেবাৰে ওচৰ আহিবা কেতিয়াবা ফুৰাম মই।
মোৰ যাব মন আছে বাৰু দেই, পাহাৰ যাব মন নথকা নহয়।
উম।
মন নথকা নহয় মানে পাহাৰ ঘূৰিব পৰা যায়।
উম আহিবা আমাৰ ফুৰাই আনিমগৈ ধুনীয়াকে।
নদী আছে নাই সেইফালে?
আছেতো আমাৰ ঘৰৰ পিছফালে দিচাংখন আছে। মানে আমাৰ ঘৰৰ পিছপিনে দিচাংখন বৈ গৈছে আৰু।
ত' বাকী সেইখনতো বৈ বৈ বৈ তোমাৰ দিলীঘাটখনো আমাৰ বহুত ওচৰতে আছে দেই।
উম।
ত' সেইখনলৈ যাব পাৰা নহলে, তোমাৰ আকৌ এইপিনে হেৰি নেপকো ব্ৰিজখনো আছে।
উম।
ওচৰতে আছে আৰু আমাৰ এইবোৰ, ইমান মানে দূৰত দূৰত নাই। তহ আমাৰ ইয়াত তোমাৰ টিপামুখন আছে তুমি টি পামখনো এক্সপ্ল'ৰ কৰিব পাৰা দেওশাল যে।
উম।
আহোমৰ শেষ ৰাজধানী।
অ অ।
ত' মানে তাতো তুমি যাব পাৰা।
ঠিকে আছে।
চীতাকুণ্ড মানে আছে আৰু কিছুমান কিছুমান সৰু সৰু প্লেচ বিলাক, মানে চাব পাৰা আৰু।
উম‌ এতিয়া মোৰ তোমাৰ ধৰা ফিউচাৰত ভাবিছো মানে অ মই ঘূৰিম বুলিয়ে ভাবিছো ভ বুজিছা?
অ অকমান যে ঘুৰিব লাগে আৰু নিজৰ বিশেষকে অসমখনতে ইমান ভাল ভাল জে গা আছে হয় নাই? ইমান বাহিৰৰ পৰা টুৰিষ্ট আহে আমাৰ অসমখনক চাবলে, আমি যদি নিজে আমাৰ অ অসমখনক ভালকে এক্সপ্লৰ নকৰো, তহ আমি
মইতো প্ৰথমতে গোটেই অসমখন ঘূৰিম ভালদৰে। একদম পাহাৰৰ পৰা আদি কৰি নদী দী চব একদম ধুনীয়া যিবোৰ ধুনীয়া ধুনীয়া জেগা আছে ধৰা নেচাৰেল, সেই জেগাবোৰ মই পুৰা ঘূৰিম। ঘূৰা পিছত মই বাহিৰত যাম। বাহিৰৰ ধৰা জাৰ্মানী নহলে এইটো এনেকুৱা চাইডে যাম আৰু ফুৰিবলৈ ক'ব গ'লে। সেইবোৰ ধুনীয়া জেগা হয় নাই? চুইজাৰলেণ্ড
হুম হুম। কিন্তু কি জানা আমাৰ অসমৰ নিচিনা যিমান প্ৰাকৃতিক সৌন্দৰ্য আছে নাই বেলেগ ক'তো মানে নাই। মই মানে সেইটো ভাবো আৰু, অসমখন যিমান ধুনীয়া নাই মানে আৰু অসমৰ মান অ ৰে অসমৰ মানুহৰ মন বিলাকো ধুনীয়া বে মানুহ বিলাকো বহুত
উম ভাল আছে।
অসমখনৰ গতে মানে বেলেগ মানে মই আৰু মানে কতো নহয় মানে।
হয়। কিন্তু এনেকুৱা বাহিৰৰ জেগাবিলাকত চাবাচোন ঘুৰিবলৈ ভাল লাগে। এতিয়া তাৰ ঘৰ-চৰবোৰ, গাড়ী বোৰ আৰু জেগাবোৰ মানে বহুত চাফা থাগে ন দেখিবলৈয়ে ভাল লাগে। আৰু কিমান ধুনীয়াকে মানে সজাই ৰাখে বুজিছা।
সেইটোৱে। আমাৰ আৰু সেইটোৱে প্ৰব্লেম আৰু আমাৰ মানুহখিনিয়ে চাফ চিকুণ মানে কৰে নিজৰ এৰিয়াতটোত কৰে। বাকী খিনিত পাবলিক প্লেচ বিলাক সিহঁতে লেতেৰা কৰি কৰিছে।
সেইটোৱে। তুমি এতিয়া গুগলত চাবাচোন তোমাৰ জাৰ্মানী বুলি চাবা। ইমান ধুনীয়া জেগা। তুমি একবাৰ দেখিলে মানে যাওঁ যাওঁ লাগি যায়। বুজিছা? তোমাৰ ৰাস্তা কানে-কানে ধুনীয়া-ধুনীয়া একদম সুন্দৰ-সুন্দৰ লেম্প লগাই ৰাখে।
আৰু সিহঁতৰ ৰাস্তা পদূলি বিলাকো কিমান ক্লিন চাবা বাৰু। আম আমাৰ ইয়াৰ নিচিনা নহয়। আমাৰ এইটো য'তে ত'তে প্লাষ্টিক, পলিথিন আমাৰ ইয়াত পেলাই থয়। কিন্তু তাত নাই আৰু সিহঁতৰ এইপিনে যদি প্লাষ্টিক পলিথিন পেলাইও সিহঁতৰ এইটো ফাইন লগাই দিয়ে।
অ ফাইন লগাই কাৰণ ডাষ্টবিন আছে যেতিয়া ডাষ্টবিনত পেলাব লাগে ন।
সেইটোৱেই।
যিয়েনো কিন্তু পাহাৰৰ নিচিনা জেগা হব নোৱাৰে বুইছা। মই ভাবিছো একেবাৰে পাহাৰতে থাকোগে নেকি, সন্যাসী বনি কিনে।
হয় ন? মইও ভাবো বে কেতিয়াবা একদম পাহাৰতে ঘৰ এটা বনাই একদম গোটেই মানে চিৰ জীৱন তাতে থাকোগে নেকি?
মোৰ বহুত ভাল লাগে। পাহাৰ বুলি ক'লে মই পাগল।
মানে এনেকুৱা এটা জেগা হ'ব লাগে দেই। গোটেই এৰিয়াটো পাহাৰ, তোমাৰ তলে তলে মানে চাইডে চাইডে নৈ এখন বন গৈছে বৈ গৈছে। ত তাতে তোমাৰ ধুনীয়া একদম সৰু সুৰা একদম আছাম টাইপ ঘৰ এটা।
পাৰি অ। কিন্তু তাতে বানপানী উঠাৰ চান্স বেছি থাকে জানা।
সেইটো হয় বাৰু। কিন্তু এ চাংঘৰ বনালে তোমাৰ বানপানী হলেও একো নহয় নহয়।
হয় বাৰু। এক কাম কৰো বলা। আমি তুমজাং নহলে দুজুকু ভেলি যাওঁ ব'লা ফুৰিবলে।
বেয়া নহয় কিন্তু।
কিং কৰিব পাৰিব লাগিব, খোজকাঢ়িব পাৰিব লাগিব।
এ খোজ কঢ়াটো মই এক্সপাৰ্ট, চিন্তা নকৰ
ঠিকে আছে। পাৰিবা তেন্তে। মানে ধৰা বহুত কষ্ট হয়, কিন্তু মানে
উম জেগা টুকুৰা বহুত ধুনীয়া হয়। মোক কিন্তু মোৰ যাবলৈ মন নোযোৱা হৈ থাকিলে জানা। চবেই গৈ গৈ গৈ গৈ মানে স্পট টো মানে বেয়া কৰি পেলালেগে।
সেইটো হয় বাৰু। কিন্তু গৈও ভাল লাগে। একদম শান্তি সেউজীয়া-সেউজীয়া। এ তাতো এতিয়া বিজনেচ হ'ল চবৰে। তাতেও বিজনেছ। মেগী পেকেটৰ দাম দুশ, তিনিশ।
অ আৰু তোমাৰ তাত যোনডাল যোনটো ঘৰত থাকিব দিয়ে। মানে ওৱান নাইটতে তোমাৰ মানে পাৰ পাৰ্চন তোমাৰ ফিফটিন হাণ্ড্ৰেড নে অ' সেনেকুৱাই কিবা এটা লয়। মই এনে শুনিছো যোৱাখিনি
মই শুনিছো, গম পাইছো বাৰু। হয়তো দুহেজাৰ নহ'লে পোন্ধৰশ এনেকা ল'ব।
সেইটোৱেই, মানে প্ৰথম যেতিয়া প্লেচটো ভাইৰেল হোৱা নাছিলে তেতিয়া যাবলে ভাল হৈছিলে। এতিয়া মানে পুৰা ভাইৰেল হৈ গ'ল নহয় চবে মানে বিজনেছ কৰি পেলাই দিলে
এ সেইটোৱেই ক'ব গ'লে।
পাৰা জেগা তুকা নাম শুনিছা? চাৰলপাৰা
অ' শৰালপৰা শুনিছো।
ইমান ধুনীয়া সেইটো মানে স্পতো যাব পাৰি। বহুত ধুনীয়া একদম, নৈ এখন বৈ গৈছে চাইডে চাইডে ঘাঁ-বন, তোমাৰ দূৰত দূৰত মানে পাহাৰ নিচিনা দেখা, বহুত ধুনীয়া ভিউ সেইটো মানে।
উম ভাল জেগা দেই। আমাৰ এইফিলেও পাহাৰ-চাহাৰ আছে বাৰু! তোমাৰ এ আছে। এইপিনে মিছামাৰী চাইডে আছে, নগাঁও চাইডে আছে।
উম আচলতে কি জানা? আমাৰ এইপিনেও আছে কিন্তু ''ঘৰ্‌কা মুৰ্গী ডাল বৰাবৰ ''বুলি কথা এষাৰ আছে যে।
উম
ত' সেনেকুৱা হৈছে লাইক।
মানে যাব নিদিয়ে তোমালোকক।
আৰে নহয়, ঘৰকা মুৰ্গী ডাল বৰাবৰ মানে, তোমাৰ ঘৰৰটো লাগিলে যিমানেই ভাল নহক অ' সি সদায় বেয়াই, মানে নিজৰটো সদায় বেয়াই। এতিয়া চাপজ, তোমাৰ নে, তোমাৰ এখন গাড়ী আছে, তোমাৰ লগতটোৰ গাড়ী এখন আছে ঠিকে আছে, তোমাৰ লগৰটোৰ গাড়ী খন ইমান ভাল নহয় কিন্তু তোমাৰ গাড়ীখন বহুত ভাল। কিন্তু তোমাৰ ভাল লাগিব সদায় তোমাৰ লগৰটোৰ গাড়ীখনহে। তোমাৰ নিজৰ গাড়ীখন কেতিয়াও ভাল নালাগে।
অ', সেইটো বাৰু হয় বাৰু। তোমাৰ ওচৰৰ বস্তুখিনি এনেয়ো বেয়াই লাগে নিজৰ ক'বলে। যাৰ ওচৰত ধৰা বস্তু আছে, সেইখিনি বেয়াই লাগে।
সেইটোয়েইটো, বেলেগৰ বস্তুটো বেছি আকৰ্ষণ কৰে।
এতিয়া মোৰ মানে ভাল লাগে কি জানা? মোৰ ওচৰত না পাহাৰ আছে না নদী আছে। সেইটোৰ কাৰণে মোৰ পাহাৰত যাওঁ যাওঁ লাগে, নদীত যাওঁ যাওঁ লাগে। পইচা খৰচা হয়। কিন্তু মানে মোৰ ভাল লাগে, বহুত শান্তি লাগে তাত। যেতিয়া, পাৰি একদম লং ড্ৰাইভ গৈ কিনে ৱাটাৰ পুলত আমি গা ধুম, গোটেইখিনিয়ে মিলি।
ঠিক আছে। মই তোমাক তেনেহ'লে কনফাৰেঞ্চ কৰো ৰ'বা। মোৰ লগৰ এজনীকো কল কৰি চাওঁ, তাইয়ো যাব পাৰিব চাগে।
পাৰি, ক'বা তুমি! কেতিয়া যোৱা, কি কথা ডেটবোৰ। মোক ফিক্সটো ক'বা হা গ'লে।
অ', মই কৈ দিম দিয়া। ঠিক আছে, আকনো দিয়া।
অকে, হ'ব দিয়া। বাই বাই।